অ ভালনে।
আহ ভালেই ভালেই তোমাৰ ভাল?
ভাল ভাল কি কৰি আছা।
উম এই খাই বই এতিয়া বিচনাত।
অ নিচনা ধুনীয়াকে আহ মই খালো! খাই কৰি উঠি পেলাই আৰু কি নকৰো সেই ফোন এটাকে কৰো বোলো।
অ অ ভালে কৰিলা মই তো আপুনি যোৱা নাই নে আহিছো আৰু বিচনালৈ।
অ মই মানে হেৰি এই যে বিয়াখন যে আছে ওচৰতে মই মানে অনলাইনত ছেত অৰ্ডাৰ দিছিলোঁ। গিফ্ট দিম বুলিয়ে, চাই চিতিয়ে দিছো। ঔ' ৰিভিউ চিভিউবিলাক চব চালোঁ। কটন বুলি লিখা বাৰু মিক্স ছিক্স নাই। মাইক্ৰ'ফাইবাৰ লিখা নাছিলে ক কটনেই লিখা আ হাণ্ড্ৰেড পাৰ্চেন্ত্ বুলি। কিন্তু আহি পোৱাৰ তাৰ পিছত দেখিছো সেইটো কটন নহয় মানে, মিক্স আছে। মাইক্ৰ'ফাইবাৰ যেনে লাগিছে। এতিয়া মানে--এনেকুৱা হ'ল কথাত মই আকৌ ৰিটাৰণ কৰিলে আ, আকৌ সময়ত আহি নাপাইহি মানে। অ, কিয় ভাবিছো, কেতিয়াবা তোমাৰো তেনেকো কোৱা হয়নে বাৰু?
হয় তেনেকুৱা কেতিয়াবা মানে, হেৰি সময় নাথাকে। আৰু যিটো দিও সেই টো নাহে।
উম
এই এইবাৰো তেনেকুৱা হ'ল বাৰ্থডেৰ কাৰণে, গিফ্ট এটা ললো। তাৰপিছত হেৰি হ'ল। মানে, মানে কি বুলি কয় চাইজটো মানে, হেৰি আহিলে, ভুলকে আহিলে। তাৰপিছত! তেতিয়াাতো বাৰ্থদেত গিফ্ট দিব দিব লাগে, দিল দিলেও এতিয়া ধৰা হেৰি হৈ যায়। চাইজটোও নহয়, তাৰপিছত আকৌ এতিয়া কি কৰিম উপায় নাই আৰু এইটোতো ৰিটাৰ্ণ কৰিবই লাগিব। সেইটো যেনিবা দেখুৱাই পেলাই আকৌ ক'লোঁ আৰু এইটো যে চাইজত হোৱা নাই, এইটো ৰিটাৰ্ণ কৰি পেলাই পিছ পাছত দিম আৰু, তেনেকৈ ক্
অ' অ' অ-অ অহ
আৰু এইটো বিয়াাতো তেনেকে কৰিব নোৱাৰিবা নহয় দে হৈ বা পিছত দিম বুলিতো কবও নোৱাৰি, নাই দেখাৱতো নোৱাৰি বা পিছত দিম বুলিও কব নোৱাৰি। একো নহয় সেইখনকে দিদিবা। এতিয়া
তাকে, সেইটোয়ে দিম বাৰু। কিন্তু মানে সেইটোয়েই মনটো ভাল লাগিছে। তাকে মই আজি কিছুমান মানে এনেই হেৰিবিলাকতো ক'ৰবাত পাইছিলোঁ। মানে ফেচবুকতে নি চাই থাকোঁতে কোনোবাই মানে দিছিলে যে, আজিকালি মানে কি হৈছে মানুহবিলাকক, এ, মোক পাইছিলো দেই সেই বস্তুটো। এ, তুমাক ৰেটিং দিব দিয়ে মানে দেই। তেতিয়া তাৰ বিনিময়ত তোমাক পইচা দিব। মানে আশী টকা, পঁচিছ টকা পঞ্চাছ টকা এনেকুৱা। এ, তোমাৰ কামটো হ'ব কি তুমি ঘৰত থাকিয়ে মানে কোনোবা ধৰা হোটেলৰ ৰেটিং দিব লাগে কোনোবা এপৰ ৰেট ৰেটি ৰেটিং দিব লাগে তেতিয়া মানে সেই সিহঁতে তোমাৰ একাউন্টত এটাৰ এগেইনষ্টত এটা ৰেটিঙৰ এগেইনষ্টত পঞ্চাছ টকা আশী টকা এনেকৈ দিব ঘৰতে বহি ইনকম কৰিব পাৰে সেই বস্তুটো ময়ো পাইছে পাইছিলোঁ মোকো দিছিল ছিলে মানে তাৰপিছত মই নকৰিলোঁ মানে মই মানে ইমান বিশ্বাস নকৰিলো কিন্তু এতিয়া ভাবিছোঁ এইটোহে তেনেকুৱাই হয় মানে এ আজিকালিতো চবেই ৰেটিং দি পইচা ইন্কম কৰিব পাৰেটো। গতিকে সেই কেনেকুৱা ফাইব ষ্টাৰ পাইছো পাইছোঁ মইও
অ এনেই মিছাকে মানে ফাইভ ষ্টাৰ দি দিয়ে তাৰমানে
অ সেইটো সেইটো তুমি দিলে এটা ৰেটিং দিলে তুমি পঞ্চাছ টকা বা আশী টকা ইনকম কৰিব পাৰিবা সেইটো তেনেকুৱা নিচিনা সেইটো মই ময়ো সোমাইছিলোঁ মানে সেইটো গ্ৰুপটোত তাৰপিছত মই নকৰো বুলি কৈ পেলাই ওলাই আহিলোঁ মানে মানে হোটেলৰ দৰে মই যোনটো আছিলোঁ সেইটো হোটেলত ৰেটিং দিব লাগে মানে চিনি নাপাওঁ জানি নাপাওঁ আৰু তুমি অকণ যি হোটেল পোৱা তাৰে ৰেটিংটো দি পেলাই
অ তেতিয়া মানুহে মানে ৰিভিউ চাই পেলাই যাব আৰু তালৈ মানে সেই তেনেকুৱা চাগে অ অ
মানে ফাইভ ষ্টাৰ থাকিলে এতিয়া মানেএ এনেকুৱা হৈছে তুমি মানে জিনুইনলি তুমি বিলিভো কৰিব নোৱাৰা। তুমি নিজে আনিবা আনি পেলেহে তুমি মানে হেইটো চিলেক্ট কৰিব লাগিব যে ৰাখিম নে নেৰাখিম এনেকুৱা
অ এই তেনেকুৱা ৰিভিউ চাই পেলাই বস্তু লওঁতে মোৰো কিন্তু হৈছে দেই কিছুমান পৰা এ এ ভাল ৰিভিউ দেখি ৰাখি পেলাই লওঁ লৈ পেলাই তাৰপিছত দেখোঁ মই ভাল নাপাওঁ আকৌ ৰিটাৰ্ণ কৰো তেনেকুৱা হৈছে
অ অ সেই তেনেকুৱা আছে মানে হয়ে মানে আজি কালি সে মানে মানুহবিলাক মিছাকে দি পেলাই ৰিভিউটো কিনি লয়। তাৰ তুমি এটা ঘৰতে বহি তুমি এটা ৰিভিউ দিলা এইটো নাই প্ৰডাক্টটো বুলি সেইটোত তুমি আশী টকা এটা পাই গ'লা তোমাৰো লোকচান কি হ'ল? তেনেকুৱা নিচিনা আৰু আহ।
কিন্তু সেইটো এটা মিছাকে হ'লে এ মানুহবিলাকৰ দি দিগদাৰ হয় ন কাষ্টমাৰ বিক
কাষ্টমাৰ দিগদাৰ কিন্তু, কিন্তু মানে বস্তুতটো এনেকুৱা হৈছে মানুহ বিলাক ধ আজিকালি অনলাইন বস্তু নহলেই নহয় ন আজি তুমি ধাৰ এইটো বে পালো কিন্তু কাই লগত তো আমি আকৌেইোৱে মানে তৰ পৰাইতো আকৌ বেলেগ এটা অৰ্ডাৰ দিওঁ। গতিকে মানে সিহঁতৰো নহয় আমাৰো মানে লোকচানতটো আমাৰ হয় বাৰু কিন্তু আমিও মানে এনেকুৱা হৈছো যে সিহঁতক নহলে আমাৰো নচলে মানে।
অ অ সেইটো হয় কেতিয়াবা এনেকুৱা হয় সময় নাথাকে। যাবলে বজাৰ চজাৰ কৰিবলৈ সময় নাথাকে উম আৰু মানে ৰিটাৰ্ণ এনেকুৱা ভবা যায় ৰিটাৰ্ণ কৰি দিম নহলে বেয়া হলে এনেকুৱা ভবা যায় বাৰু কিন্তু বিয়াৰ গিফ্ট চিফ্টৰ ক্ষ্ৰত মানে বহুত আগতে দিব লাগিব তুমি।
আগতে বাৰু কিছুমান আছে তোমাৰ যদি চাবস্ক্ৰিপচনটো তুমি লৈ থোৱা তেতিয়া মানে নেক্স ড' ডেলিভাৰীও থাকে। ন? মই মানে সেই তেনেকুৱা দিছিলোঁ আগদিনা দিছিলো পিছদিনাখন পালোয়ে। পালোঁতে কি হ'ল এতিয়া মই যদি আকৌ টো দি পেলাই ৰিটাৰ্ণ কৰো বেলেগ ন ভাল বস্তু আহিবল হ'লে মানে টাইম লাগে। সেইটো হ'ল মোৰ কণ্ডিশ্যনটো। ভাবি থাকোঁতে থাকোঁতে এনেকুৱা হ'লগে। মই এতিয়া আৰু তাকে দিম আৰু। হ'লেও ধৰা ক'ব নোৱাৰিলো। এনেই বেড কভাৰ হিচাপে পাৰিব পাৰিব।
অ অ গ্লেজ কটন নেকি?
অ
এই গ্লেছ কটন এটা থাকে যে
ফাইভাৰে হয়। এই মাইক্ৰ' ফাইবাৰে হয় কিন্তু এই সেইটো মাইক্ৰ'ফাইবাৰ কিন্তু যদি মানে ধোৱা যায় বেছিকে ধুলে মানে সেইটো হেৰি হৈ যায় আৰু বেয়া নহয় কিন্তু সেই মানে লেও সেও হৈ থাকে আৰু বিছনাখনত মানে। ইফালে গ'লা তুমি ভাজ এটা ল'লে তেনেকুৱা নিচিনা হয়গে
ফিটিং হৈ নাথাকে
সিহা নাথাকে কোমল যে বস্তুটো তেনে লাইটোৱে থয় পাতল ধৰা ফেন দিলেও মানে সেইখন পিছলে ধুই ধুই কৰি থাকিলে মানে পাতল হৈ হৈ গৈ থাকে উৰি উৰি যাব মানে
এ আইতাই কি কৰিব উপায় নাই আৰু
আছে সেইটো মাইক্ৰ'ফাইবাৰৰ মই তোমালোকৰ তাতো দেখিছিলোঁ এখন বেডশ্বীট নীলা এনেকুৱা আঁচ আস্তানা নিচিনা যে এখন বগাত নীলা এনেকৈ দীঘল দীঘল আঁচ আস্তা নাথাকে তজে বকাা বেকিকে
অ অ অকমান হালধি আনিলাও তেনেকুৱা অ সেইখন মই গ্লেছ ক অ অ অ মই মানে হেৰি অ সেইখন হেৰি হেৰি এ কি বুলি কয় গ্লেছ কটন বুলি আহিছিলে তাৰ মানে মই কটন বুলিয়ে লৈছিলো সখন সেইখনো অ অ হয় দিয়া মই পিয়ৰ কটন মোক পটন লৈছিলো কিন্তু নহয়
মোৰ কিনিছিলো একে কি আছিল তোমোকৰ ঘৰত যাতে দেখি ন উ তুমি যিমান ধুবা সিমান সেই লিটোু পেটোু হৈ থাকে
অ সেইব মানে ইমান ইউজ কৰা শুবলৈ বেয়া কাৰণে মই সেই ইউজ কৰা ন এদিন পাৰিলো পাৰি পেলাই আকৌ ভৰাই ধৰি দিলো
আহ সেই তেনেকে তেনেকে দেখে তুমি তুমি অ তুমি ধৰা দুদিন মমান পাৰি থোৱা পিছতো তোমাৰ ধ শ'ব মন যাবই ন ধুললা ধৰা ধুই পেলাই সেই তেনেকে পিছত তাৰ মানে সেইটো পাতল হৈ হৈ গ থাকে
হয় দিয়া কাপোৰ বিলাক ধৰিব নোৱাৰিতি এবাৰ ললো পিয়ৰ কটনৰ পিয়ৰ কটনে আহিছে হা তাৰ পিছতে তেয়া দেখোন কিবা উ হোৱাৰ পিছত উ গুটি গুটি গুুটি উঠি গৈছে পৰ কটনতো গুটি গুটি
নাথে নুথে নথটো মিক্স আছে
অ তাক বিৰটন বুলিয়ে লৈছো মানে
উম উম মই এতিয়া যিটো দেখিছো নহয় মানে নিজে গৈ চুই চাই নানালেকীয়া এইবিলাক কিছুমান বস্তু মানে অনলাইনত ভৰষা কৰিব নোৱাৰি
অ এই কিছুমান এমাজনৰ বিলাক ভাল নেকি জানো
আহ হে মাজনৰ পৰাই লৈছিলো মই সেই আৰু থগ খালো ন অনলাইন মানে অ মানে এনেকুৱা হয় ন এতিয়া তুমি ধৰা চব সময়তে ওলাবও নোৱাৰোঁ আমি ঘৰতে এইপিন সিপিন তে ধৰা কিবা এটা ব্যস্ত হৈ থাকোঁ ওলাই যাব নোৱাৰোঁ অ ঘৰতে আহি পাই যেতিয়া আৰু তোমাৰ সেই অহা যোৱা খৰচটোও নাথাকে
অ সেইটো হয় অ আৰু কেতিয়াবা এনেকু নেকুৱা হয় কিছুমান বস্তু মানে ধৰা পাৰি চালো কেতিয়াবা দোকানৰ পৰা অনাটো পাৰিছে আকৌ ঘুৰাবগে নোৱাৰি ন অ কিন্তু অনল অ অ সেইটো কাৰণে মানে কিছুমান বস্তু তেনে যাবলৈ মন যায় কেতিয়াবা এ আৰু তোমাৰ আজি কালি মানে আৰু আজিকালি চব বস্তু ডুপ্লি ওলাই গৈছে যে
অ সেই সেইটো এটা মানে দিগদাৰ আহিছে
চব কাপোৰৰে ডুপ্লিকেট তুমি এতিয়া মেখেলা চাদৰ চাবাচোন
উম পাই পাই
ৰিবই নোৱাৰি অঁ চব নতুন ডিজাইন এটা ওলাব পিয়ৰ বস্তুটো চব ডুপ্লিকেট ওলাই গৈছে মানে আমি চিনিয়ে নাপাওঁ এতিয়া
অ সেই তেনেকুৱাতে মানে আচলতে চানেকী বিলাক একেই হয় ন গতিকে সেইটো তোমাৰ চানেকি পাট কাপোৰটো অ পাট কাপোৰটো পাবা মানে এনেই কটনতো পাবা মিক্স পাটতো পাবা চবতে পায় সেইটো ডিজাইন সেই তেনেকুৱা হৈ যায়
অ সেইটোয়ে মানে কেতিয়াবা এনেকুৱা লাগে এইটো ভাল যেন লাগে পিছত আনি পেলাই দেখিবা পিন্ধিবলৈ বেয়া ধোৱাৰ পিছত কিবা হৈ যায় আৰু
কোৱা হয় আকৌ এতিয়া তুমি ধৰা কাপোৰ এযোৰ কা কাষ্টমাইজ কৰি বনাবলৈ হলেওতো তোমাৰ বহুত টকা যাব ন গতিকে আৰু এহেজাৰ বাৰশ টকাত তো নোপোৱা তেনেকুৱা
নাপায় নাপায় অ পিয়ৰ পিয়ৰ যিবিলাক বস্তু কাপ বিলাক পিন্ধিবলৈ বহুত ভাল আগৰ পুৰণা পাটৰ কাপোৰ বিলাক পিন্ধি ইমান আৰাম লাগে আজিকালিিবিলাক কিবা ৰংা ভাল নালাগে দাং খাই থাকে তাকে মানে চিনিয়ে নাপাওঁ আমি ভালকে চিনি পালেহে ধৰিব পাৰি কেতিয় কেতিয়াবা ঠগেও পিয়ৰ বুলি লওঁ লৈ পেলাই পিছত দেখ কিবা অ
এই আচলতে মানে কি হয় এই ফটোত অনলাইনত ফটোত। মানে যিটো দিয়ে নহয় আচলত। তেয়া সেইটো বেলেগ হয়। নিমি ধৰিব নোৱাৰি ফটো কোৱালিটিটো আৰু আচলকে অহা কোৱালিটিটো নিমিলে। মই তাক যিটো দেখিছো নহ মে। ক্লাছাদৰ হওক কিবা এনেুৱা। থকা মানে খোৱা বেডশ্বিটেই হওক। নিজে চোৱাটোহে মানে। ভাল বুলি ভাবিছোঁ মই নিজে গৈ।
অ অ মইো সেইটো ভাবিছো মই মেখেলা চাদৰত উম। মেখেল চাৰৰ ৰতো ঠগন খাইছে। লৈ ফটো চাই পেলাই মানে। পদমতে ভাল যেন লাগে। তাৰ পিছতে। প্ৰথম চুই চওঁটো ভাল বুলিয়েই ভাবোঁ। পিন্ধাৰ পিছতহে গম পাওঁ এইটো ভাল মানে ডুপ্লিকেট আছিলে সেয়াই।
কিছুমান ব্ৰেণ্ড কেইটামান আছে সেইকেইটা ব্ৰেণ্ডৰ মানে তুমি চকু মুদি ল'ব পাৰা মানে যিটো লিখা থাকে সেইটোৱে আহে। কুৰ্তাবিলাক ল'বলে ভাল অনলাইনত উম। ক জ এনে ব্ৰড। থাকাবিলাক। হয় যিটো মানে তুমি ধৰা আগতেই ইউজ কৰিছা গম পোৱা যায়। এই বেডশ্বীট হওক মেখেলা চাদৰ হওক চব ডুপ্লিকেট আ।
এ তাকে অকন সময় লৈ পেলাই নিজে গ দোকানৰ পৰা গৈ অনাই ভাল মই।
উম ময়ো সেইটোয়ে ভাবিছো সেইটো কৰাই ভাল উম তাকে এতিয়া ঠগ খোৱা যায় পইচাকটাও যায় মনটোও বেয়া লাগে।
অ যেনেকে ভাবো সেইমতে। নহ'লে।
নাহে উম সেইয় আৰু। ঠিক আছে দিয়া তুমি খোৱা মই এইখন মানে পেক। ই কৰোঁ আৰ
ঠিক আছে বাৰু হ'ব দে উ উম। থ।